হেল্ল'।
অ' হয় শুনা পাইছা নে?
অ' পাইছো ভালনে আপোনাৰ?
হয়- হয় ভালে আছো আপোনাৰ ভাল আছেনে?
মোৰো ভালেই বাৰু।
অ' অ'
হয় আজি আমি কি বিষয়ৰ ওপৰত কথা পাতিম বাৰু?
আমি মানে এ ' খাদ্যৰ বিষয়ে কথা পাতিব পাৰিমনে অ'
আমি অ ' ঠিক আছে বাৰু আমি খাদ্যৰ বিষয়ে অলপ কথা পাতিম আ ' অ' আপুনি কেনেকুৱা ধৰণৰ খাদ্য খায় ভাল পায়? মানে আপুনি ৰেষ্টুৰেণ্টত বনোৱা খাদ্য। দ বেছি মছলাযুক্ত খাদ্য খাই ভাল পায় নে? ঘৰত বনোৱা আমাৰ ঘৰত যেনেকৈ আমি কম কম মছলাই দিওঁ দিয়কচোন তেনেকুৱা খাদ্য খায় ভাল পায়?
মোৰ মানে অম এইটো কেতিয়াবা মানে অ ইচ্ছাৰ লগত কথা ন ত কেতিয়াবা হয় কেতিয়াবা মছলা বেছি থকাটো ভাল লাগে কিন্তু
চিধা ঘৰৰ মানে প্লেইন বোৰ ভাল লাগে আৰু বইল কৰা বা তেনেকুৱা এনে ঘৰত নৰ্মেল বোৰ ভাল লাগে।
উম হয় বাৰু অ মোৰো তেনেকুৱাই কেতিয়াবা মানে চব সময়ে মচলা থকা খাদ্য খাবও নালাগে সেইটো ভালো নহয় যদিও সিখন আমাৰ মানে মুখত ভাল লাগে আৰু ভিতৰত যায় সদায় সদায় যদি পৰি থাকে তেনেকুৱা মছলা বিশেষ বিশেষ মচলাযুক্ত খাদ্য নিশ্চয় ক্ষতি কৰিব। পেটৰ ভিতৰত যায়। গতিকে কম মছলাযুক্ত খাদ্য খোৱাই ভাল।
হয় হয়।
অ সেই হিচাপে আমাৰ ঘৰৰ খানাতে বেছি ভাল লাগে আৰু যদিও বাহিৰত খাব লগা হয়।
হয়।
তেনেকুৱা আৰু ও আৰু বাকী আপুনি তাৰপিছত এয়া পোৰা ফে আপুনি ফেজ মানে কি বুলি কয় আপুনি নিৰামিষ ভাল পায় নে আপুনি মাংস মানে ভাল পায়? আমিষ ভাল পায় আপুনি‌?
মানে মোৰ তো বেছিভাগ নিৰামিষে ভাল লাগে। ক'ব গলে হয় মানে মোৰ বৰ বেছি বইল খোৱা হয় আৰু বেছিভাগ
আপুনি বইল বেছি হয় হয় হয় হয় হয় ভালে কথা বইল খাদ্য খাব পাৰিলে। মিঠাতেলৰ ব্যৱহাৰ যিমান কমকৈ কৰে আপুনি মিঠাতেল নাইবা ৰিফাইন ভাল আৰু দেহাৰ কাৰণে ভাল বহুত বেমাৰ আজাৰৰ পৰা দূৰত থকা যায় আৰু।
হয়।
উ তাৰপিছত অ ঠিকে আছে আৰু। আৰু ফাষ্টফুড ফাষ্টফুডো আপুনি খাই চাগে?
ফাষ্ট ফুড এনেই মাজে সময়ে খাও মানে কৰ'বাত গ'লে মানে।
ক'ৰবাত গ'লে হয় সন্ধিয়া টাইমত ভাল লাগে আৰু। ময়ো খাওঁ বাৰু ফাষ্টফুড ভাল লাগে খাই।
হয়।
ঠিকে আছে আৰু অ আপুনি মাছ খাই চাগে নহয়।
মাছ হয় মাছ খাও মানে সৰু মাছবোৰ খাওঁ আৰু।
অ সৰু মাছ খায় আপুনি অ।
হয় হ-
অ সৰু মাছ খাই ভাল লাগে উ।
হয় আপুনি খাইনে মাছ?
অ মাছ খাওঁ বাৰু ঠিকে মইও সৰু মাছটোৱে ভাল পাওঁ ডাঙৰ মাছতকে। সৰু মাছ খালে আপোনাৰ বহুত খিনি বেনিফিট আছে মানে।
হয় হয়।
অ সৰু মাছ খালে আপোনাৰ একো অপকাৰ নহয় আপোনাৰ উপকাৰহে আছে আৰু। আপুনি চকু দৃষ্টিশক্তিৰ পৰা বহুত খিনি বাঢ়ে আৰু ভাল হয় ভাল আৰু দেহাৰ কাৰণে।
হয়।
উম উম। তেনেকুৱা আৰু মাছত ভেজাল নাথাকে বেছি মাংস বেছিকে খা- খাই থকা কীতা প্ৰব্লেম হয় কিছুমান।
হয় সেইটো হয়।
তথাপি খাব পাৰি একো নাই আৰু।
হয়, মানে মাজে সময়ৰ কাৰণে চলি যায় আৰু।
মাজে সময় কাৰণে চলি যায় নিশ্চয়, হয়। আৰু আপুনি অ', কওঁক-কওঁক।
আপুনি মানে অ, মাংসৰ ভিতৰত কোনটো ভাল লাগে আপোনাৰ?
মাংসৰ ভিতৰত? মোৰ মাংসৰ ভিতৰত মোৰ চবতকে ভাল লাগে গাহৰি মাংস আৰু হাঁহৰ মাংস।
অ'।
আপোনাৰ?
হয়, হয় মোৰো মানে ইয়ে এই দুটাই ভাল লাগে আৰু মানে চিকেনটো ভাল লাগে আৰু য যোল ঘৰত
মুৰ্গীৰ মাংস হয় লোকেল মুৰ্গী।
লোকেল মুৰ্গী হয়।
অ', ঠিকেই আছে বাৰু। আপুনি কি-কি কিহৰ-কিহৰ মাংস খাই পাইছে, কি-কি মানে জীৱ জন্তুৰ?
অ, মানে, ভাল কৰি বুজি পোৱা নাই?
অ', মানে আপুনি কি-কি জীৱ জন্তুৰ মাংস খাই পাইছে? যেনে মুৰ্গী, হাঁহ আপোনাৰ ছাগলী তেনেকুৱা কি-কি মাংস খাই পাইছে?
অ', অ', মই মাংসবোৰ মানে বেছিভাগতো মই অ, লোকেল মুৰ্গী খাওঁ।
হয়, হয়।
হয়।
অ, আমি কি-কি খাই পাইছে সেইটো সুধিছোঁ মানে অ', অ'।
পাইছে। সেইটো মানে গাহৰি আছে তাৰপিছত অ, চিকেন আৰু এয়া হাঁহৰ মাংস আৰু পাৰ তাৰ পিছত পাছত আৰু এইটো উম শহা পহু।
অ', শহাপহু খাইছে নেকি আপুনি?
হয় মানে দুবাৰ খাব পাইছোঁ।
আচ্ছা-আচ্ছা ভাল লাগে নে, ভাল লাগে নে শহাপহুৰ মাংস?
হয় ভাল লাগে মানে বেছিভাগ চিকেনৰ দৰে লাগে।
অ', নৰম চাগে মাংসটো নহয়?
হয়, হয়।
অ', ব্ৰইলাৰ-ব্ৰইলাৰ মাংসৰ নিচিনা নৰম নে ব্ৰইলাৰ চে আৰু বেছি নৰম?
মনে অ, লোকেল মুৰ্গীৰ দৰে হয়।
অ, লোকেল মূৰ্গীৰ নিচিনা নেকি, আচ্ছা-আচ্ছা-আচ্ছা। অ', ঠিকেই আছে বাৰু।
আপোনাৰ আৰু কি-কি খোৱা হয় মানে মাংসত?
মই মাংস, মই শহা পহু খাই পোৱা নাই পিছে মই হাঁহ, মুৰ্গী আপোনাৰ তাৰপিছত পাৰ তাৰপাছত আপোনাৰ এই মানে খাইছোঁ আৰু গ গাহৰি
অ'।
তেনেকে খাচী মাংস আমাৰ ৰাম ছাগলী এই বহুত এনেকুৱা খাইছোঁ আৰু।
হয়, হয়।
উম
আৰু মানে আপোনাৰ ফাষ্ট ফুড কি-কি ভাল লাগে?
অ ফাষ্ট ফুড ফাষ্ট ফুড- ভাল লাগে মোৰতো চবতকে ফেভাৰেট হ'ল আপোনাৰ ফ্ৰাইড ৰাইচ আৰু আপোনাৰ- ছেকেণ্ড দুই নম্বৰত যাব গলে, আপোনাৰ মম ভাল লাগে। চাওমিন এইবিলাক মই ইমান ভাল ভালেই পাওঁ বাৰু কিন্তু- সিহঁত মানে এ ম'ম আৰু- আপোনাৰ এই ফ্ৰাইড ৰাইচৰ অলপ কম্পেয়াৰ কৰিলে সেই দুটা ওপৰত থাকিব ম'ম' আৰু আপোনাৰ। অ ফাইড ৰাইচ তাকে, আপোনাৰ- ফাষ্টফুডৰ ভিতৰত কি ভাল লাগে?
মোৰো মানে অ ফ্ৰাইড ৰাইচ টো ভাল লাগে তাৰপিছত আৰু এনেকুৱা অ মোৰ। নুডলছ পটোৱে ভাল লাগে আৰু যেনে- চাওমিন বোৰ মেগী হয় হয় মানে মোৰ মম' মানে বেছি ভাল নালাগে।
কি কৈছা।
মম মানে মোৰ বেছি ভাল নালাগে।
কি ভাল নালাগে বুলি কলা বুজি নাপালো, অ ম'মো ভাল নালাগে আচ্ছা। অ আচ্ছা আচ্ছা অঁ মানে বিশেষকে ছোৱালী মানুহক উম- অঁ আহি আছে বাৰু মাজে মাজে অলপ চলপ- ফাঁচি ধৰে আপোনাৰ নেটৱৰ্ক অলপ কম আছে চাগে।
অঁ অঁ, মানে- আবেলি হোৱাৰ পাছত মই নেটৰ্কতটো অলপমান প্ৰব্লেম দিয়ে আৰু।
অঁ তাকেইতো।
হয় হয়।
হয়
পিছত অঁ আপুনি ডিনাৰত কি কৰিব কি খাব মানে কি বনাব আপুনি?
আজি-
হয়।
অঁ আজিতো আমাৰ ইয়াত বজাৰ আছিলে। বজাৰ শেষতে আমি আজি কিবা লৈ আহিছিলো এই- ছাগলী মাংস খাচী ছাগলী মাংস-
হয় হয়।
পিছত খালো আৰু এতিয়া ভাত চাত খাই এনেই আছোঁ ঘৰতে। ৰেষ্ট ডিনাৰ হৈ গৈছে হয়।
অ ভালেই মানে সোনকালে খাব পালেটো ডিনাৰটো আমাৰ মানে সদায় ডিনাৰ- দেৰি হয় বেছিভাগ আঠটা নটা মান-
নাই নাই নাই ডিনাৰ হোৱা নাই লাঞ্চে হৈছে ডিনাৰ ডিনাৰ হেতু - বহুত টাইম আছে ৰাতি এশাম আমাৰ এঘাৰটা মান বাজি যায় ৰাতি।
অঁ
লানচ হৈছে অঁ -
অ অ
লাঞ্চ হৈছে মানে তোমাতটো তিনিটা আজি দেৰি হ'ল তিনটামান বজাত খালোঁ আৰু। উ এনে এনেতো আমাৰ দহটা দছটা এঘাৰটা বাজি যাই, কি কৈছে?
লাঞ্চ ক'ব গ'লেতো এইটো বহুত দেৰি হ'ল মানে। তিনটা চাৰিটা-
অঁ তাকে তাকে আমাৰ দেৰি যায়, আমাৰ মানে মানুহে নাই ঘৰত বহুত দিগদাৰ।
অ
তেনেকৈ অ মানে ভাত চাত খাইটো আৰু, আৰু- হয়, আৰু আপুনি আপুনি মাংস চাংস বনাব জানেনে?
জানো কিছুমান মানে অঁ - কিছুমান বনাও মই কিন্তু বেছি নেবনাও মায়ে বনায় আৰু।
আচ্ছা-আচ্ছা,
হয়-হয়,
আপুনি কি গাহৰি মাংস বনাব জানে?
কি মাংস?
গাহৰি মাংস বনাব জানে আপুনি?
গাহৰি মাংস অ, জানো কেইটামান মানে কেইটামান? বনাব জানো কিন্তু
কিছুমান নোৱাৰে আৰু হয়-হয়। পাৰিব লাহে-লাহে ট্ৰাই কৰি থাকিলে আহি যাব সকলো।
হয়-হয়।
অ, আমাৰ অসমীয়া মানুহতো গাহৰি মাংস গাহৰি খায় সকলোৱে খায়।
হয়, সকলোৱে খায়।
তাকে
ভালো লাগে আৰু মানে গাহৰিতো বেছিভাগ উ সকলো লগতে মিলিও যায়ে নে।
সকলোৰে লগতে মিলি যায়। হয়, তাকে আৰু মাছৰ ভিতৰত আপোনাৰ সৰু মাছ প্ৰিয় বুলি ক'লে নহয়? অ, কিহে দি ভাল পায় আপুনি মানে টেঙাই দি ভাল পায় না, আলু দি ভাল পায় নাই কেনে? বনালে ভাল পায় আপুনি সৰু মাহ মাছটো।
অ, সৰু মাছ বোৰ মন অ', টেঙা লগতটো ভাল লাগে। তাৰ পিছত আৰু অ, মেজেঙা খাৰ সেইবোৰ লগত। ভাল লাগে আৰু হয় আৰু ভাজি ভাল লাগে আৰু।
ভাজি ফ্ৰাই মানে ভাজি কেনে পিয়ঁজ চিয়াজ দি কেনে।
হয়-হয়।
সৰু-সৰু মাছটো অ ধুনীয়া লাগে হয় আৰু আপুনি শামুক খাই পাইছেনে শামুক?
হয়, খাই পাইছো।
শামুক পলু পকা এইবিলাক খাই পাইছে?
হয়-হয় এইবোৰ মানে ভাল লাগে আৰু প্ৰিয় কব গলে।
হয়-হয় মোৰো প্ৰিয় বাৰু। বহুত মানুহে নাখায় অলপ আলচি কৰে কে কেকেৰা কেঁকোৰা খাইছে চাগে আপুনি?
হয়-হয়,
কুচিয়া-কুচিয়া হয়।
হয়, কুচিয়া মানে মোৰ ফেভৰেট।
মোৰো ফেভৰেট। উম, বহুত মানুহে নাখায় কিন্তু মই খাওঁ আৰু ভাল লাগে, ভাল ভিটামিনযুক্ত বস্তু খাব লাগে।
হয়, কিছুমানে মানে কুচিয়াতো দেখা পায়ে নেখায় মানে। হয়,
হয়।
মোৰো মানে অ, যেতিয়া সি এ লৰি থাকে, তেতিয়া ভয় লাগে কিন্তু যেতিয়া। কেৰাহীতে তেতিয়া আৰু ভাল লাগে আৰু খাব।
যেতিয়া মানে মছলা পাতি দি গন্ধ ওলাই ধুনীয়াকে তেতিয়া খাই দিয়া আৰু।
হয়-হয়
এনে জীয়াই থ‌ই দিয়া কেইটা দেখিলে ভয় লাগে।
হয়-হয়।
হয়, বুজি পাইছোঁ বাৰু।
উম
ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিলে।
হয়-হয়।
আপোনাৰ দিনটো শুভ হওক।
হয়, আকৌ কেতিয়াবা লগ পাম নিশ্চয়।
অ', ঠিক আছে।
অ', ঠিক আছে ধন্যবাদ।
ধন্যবাদ-ধন্যবাদ।